হেল্ল'।
হেল্ল'।
কি খবৰ?
অ মোৰ ভাল খবৰ। আপোনাৰ?
আছো ঠিকে, খুব বেছি বেয়াও নহয় খুব বেছি ভালো নহয়।
অ।
কি কৰিলে আজি দিনটো?
আজি মই দিনত মানে পুৱা উঠিলোঁ তাৰপিছত মু হাত ধুলো, তাৰপিছত চাহ-নাস্তা খালো। আৰু অলপমান কিতাপ মেলিলো, তাৰপিছত অলপ সময় পিছত নাস্তা কৰিলো। আৰু দিনটো মানে অলপ সময় মাক কামত সহায় কৰিলো, আৰু এনেকে দিনটো গ'ল বাৰু। অ।
মই আজি উঠিলো সোনকালে অলপ অন্য দিনতকে।
হয়।
মুখ-হাত ধুই ফ্ৰেছ হৈ নাস্তা কৰি মই অলপ পঢ়ি
হয়, হয়, হয়।
তাৰ পিছত মই আজি এটা ইন্টাৰভিউ দিবলে গৈছিলো।
অ, ইণ্টাৰভিউটো হয়, হয়। ক'ত গৈছিলে ইন্টাৰভিউ দিবলৈ?
এ এখন স্কুলত ওচৰৰে।
হয়।
তাতে, মই মালিগাঁও।
অ, আ আৰু আপোনাৰ ইণ্টাৰভিউটো কেনেকে হ'ল?
ইণ্টাৰভিউটো মানে একজাম হ'ল। ৰিটেন একজাম হৈছে। পাৰিছো গোটেইখিনি, তাতে ওলাই আ যোৱাত ৰিয়েলাইজেচনটো এটা ভুল হৈছে।
হয়, হয়।
ত
কি
নাজানো কি হয়? এতিয়া নেক্স মানে এইটো এইটো ৰাউণ্ডত চিলেক্ট হ'লে নেক্সট ইণ্টাৰভিউত মাতিব। প্ৰেক্টিকেল একজামো হ'ব।
অ।
ত চাও কিবা হয়, মাতে নে নামাতে?
অ, আপুনি মানে ইণ্টাৰভিউটো গভৰমেণ্টটো গভৰমেণ্ট
নহয়, নহয়। প্ৰাইভেট স্কুল, প্ৰাইভেট স্কুল।
অ।
আজি-কালি চবতে ডিমাণ্ড ন বহুত।
হয়, হয়, হয়। প্ৰাইভেট স্কুলত হয়নে? অ তেন্তে মানে আপুনি মানে শিকাই বহুত ভাল পায় ন?
উম ভাল পাও। শিকাব পাৰাখিনি
জ্ঞান দি বাৰ বা হয়, হয়, নিজে জনা
আহাৰো মই আহাৰ মই মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰ মানে ৰাস্তাতে পৰে। তাৰ ঘৰটো পাৰ হৈ মানে মোৰ ঘৰ আৰু এনেকে আহিব লাগে। ত' আহি থাকোতে মানে তাইও ঘৰৰ পৰা ওলাই মানে বাহিৰত কথা পাতি আছিল কাবাৰ লগত। অ, মোক দেখিলে মাতিলে তাইৰ ঘৰত অলপ দেৰি বহিলো
হয়।
বহি পেনে তাইৰ এটা ল'ৰা আছে সৰু এক কিমান দুই বছৰ নে তিনি বছৰ হৈছে এতিয়া।
হয়, অয়।
ল'ৰাটো আৰু মোক দেখি আৰু মোৰ ঘৰত আহা হৈছে আৰু একদম জঁপিয়াই আছে। যাম -যাম মাচিৰ ঘৰত যাম মই বোলো বল ত' সি এতিয়া আমাৰ তাত আহিল এতিয়া মোৰ মাৰ লগত খেলি আছে।
অ',
অ, মই বৰ হৈ আছো সেইকাৰণে মই তাক কৈছোঁ তই মাৰ লগত খেল মইতো বাচ্ছা নহয় খেলব নোৱাৰো মোৰ এনেই ভাগৰ লাগছে সেইটোৱে আহি মানে ভাত খালো আৰু ভাত খাই এতিয়া মই অলপ ৰেষ্ট লব ধৰিছো। তাকেই ভাবিলো এজাক আপোনাকো ক'ল কৰো কথা পাতো।
অ, ভালেই মানে মানে কা ফ্ৰী টাইমত মানে কথা পাতিলে ভাল লাগে ন'?
হয়- হয়। অ, কোনোবা কথা পাতিব লগা থাকিলে বিৰাট ভাল লাগে মোৰ কোনো নায়ে জানেনে কথা পাত পাতিবলে।
অ', হয়নে? কথা পাতি কিনে ভাল লাগে আৰু মানে বেলেগৰ লগত নিজৰ কথাবোৰ মানে ছেয়েৰ কৰি কিনে। বা আজি মানে শুনি থাকা এজন থাকিলে ভাল আৰু মান
অ, শুনি থাকা এজন থাকিলে ভাল তেনেকুৱা কোনো নাই মোৰ। আপোনাৰ আছে নে কোনোবা?
নাই -নাই
অ,
ভাল লাগিছে মানে আপোনাৰ লগত আপুনি মোৰ কথাবোৰ শুনিছে মই আপোনাৰ কথাবোৰ শুনিছো হয়নে?
হুম।
ভাল লাগে। তেন্তে আজি আপুনি দিবলৈ গৈছে?
মই বহুত ইন্টাৰভিউ দিলো ক'বাত- ক'বাত পাওঁ বহুত কম পইচা কয় ত' ইমান কম পইচাত বহুততো দিব নোৱাৰি কাৰণে ৰিজেক্ট টো কৰি দে বহুত কেইটা এটা ভালৰ কাৰণে চাই আছো আৰু।
ম- ময় মানে এনকা চান্স পালি কৰিম বুলি ভাবিছিলো মোক কিবা এডভাইচ দিব পাৰিব নেকি?
ৰেজিউমে বনাইছে আপুনি বায়ডাটা?
অ, মই টিচাৰৰ মানে টিচিঙৰটো বনাৱা নাই চাগে মানে এইটো।
হেল্ল',
অ', হেল্ল',
হেল্ল',
হেল্ল', অ, শুনি আছো হেল্ল',
হেল্ল', হেল্ল', হেল্ল',
হেল্ল', হেল্ল',
কাৰ কানেকচন বেয়া? ৰবা মই শুনা নাই আপোনাৰ কথা একদমেই। হেল্ল' অ শুনিছে? অ-অ শুনিছো, শুনিছো। মোৰ ভুলতে ব্লুটুথটো অন হৈ গৈছিল। বুজিছে? তাতে বাজি আছিল তাৰমানে, বুজিছে? সেইকাৰণে মই ফোনত শুনা নাই।
অ।
সেইটোৱে প্ৰব্লেম দি আছে।
হৈ যাব কেতিয়াবা কেতিয়াবা এনেকা।
অ কেতিয়াবা কেতিয়াবা হৈ যায়। অ মই কৈ আছিলো আপুনি ৰেজিউমি বনাইছে?
অ মই ৰেজিমিউটো, এইটো কৈছোৱেচোন মই টিচিঙৰ ৰেজিমিওটো বনা নাই। হেল্ল'।
অ সেইটো বনাই ল'ব, আ টিছিঙৰ বুলি একো নাথা কে এনে আপুনি কিমান এখন ৰেজিউমি এনে প্ৰপাৰ বনাই ল'ব যত মানে অলপমান অ প্ৰফেচনেল বুলি নহয়, মানে আপোনাৰ যেন গোটেইখিনি ধৰক একাডেমিক ৰিপৰ্টটো আছে। বা আপুনি পঢ়াই ভাল পায় সেইবিলাক আছে লেখা। তেনেকুৱা এখন বনাই ল'ব আৰু তাতে লেখিব যে মই পঢ়াই ভাল পাও, মই পঢ়াইছো। আৰু টিউচন কৰাই নে আপুনি? অ টিউচনটো যদি আপুনি তিনি বছৰ কৰাইছে তাতে পাঁচ বছৰ, ছয় বছৰ লিখি দিব কথা নাই। মানে মই কও আপোনাক এটা পাৰ্ছনেল এডভাইচ অলপ ফেক কৰিলে কথা নাই ৰেজিউমিত। অলপ বাঢ়াই-চাঢ়াই ক'ব আৰু নিজৰ বিষ হয় একদম মই এনেকুৱা, মই তেনেকুৱা, মই ইমান দিব পাৰিম। তেনেকুৱা আৰু বুজিছে?
হয়, হয়, হয়। মানে মই ফাৰ্ষ্টত ৰেজিউমিটো, অ ক'বচোন।
অ তাৰমানে যেতিয়া আপুনি ৰেজিউমি দিয়ে অকল আপুনিতো নিদিয়ে আৰু বহুতে দিয়ে। ত' তাৰে পৰাও চ-চৰ্ট লিষ্ট হয়। ৰেজিউমিখন চাই ইখন এতিয়া যোনটো যোনটো ৰেজিউমি চবতকে ভাল লাগিব সেনেকে টপ থ্ৰী, টপ টেন কেণ্ডিদেটছকহে মাতি এক্সাম বা ইন্টাৰভিউ কাৰণে। সে মানে ৰেজিউমি খনে ইমান এট্ৰেকটিভ উম এট্ৰেক্টিভ বনাৱাটো ইম্পৰ্টেন্ট হয় ধৰা। একদম সৰুৰ পৰা আপুনি কি কি কৰিছে, কিহত পাৰ্টিচিপেট কৰিছে, টিউচন বহুত বছৰৰ পৰা কৰাইছে টিউচনত বহুত পঢ়ায় আপুনি, আপুনি কি কি দিব পাৰে স্কুলৰ কাৰণে কি কি কৰিব পাৰিব সেইবিলাক চব এড কৰিব। সেইবিলাকেই আৰু আৰু লেখিলে হ'ল আপুনি ষ্টাডি প্লেন বনোৱাত ভাল, কে তাৰপিছত ক-কো-কাৰিকুলাম এক্টিভিটিছ আপুনি এক্টিভ হয় এইবিলাক দিব। যদি মানে মানে পঢ়োৱা লাইনত যাব খুজে তে সেইবিলাক ৰেজিউমিত এড কৰিব। আৰু বি এড যদি কৰিছে তো ভালেই, ইজিলি পায়ে যাব আপুনি।
অ। মই এতিয়াতো বি এড কৰা নাই বাৰু।
উম।
অ মানে টি মানে এটা জব যিকোনো মানে এটা জব পাই গেলি হয় গেল হয় মানে। এনেই মানে পাৰ্ট টাইম নিচিনা এনেকোৱা বিচাৰি আছো মানে।
উম, মইও চেম। মই পাইছিলো। মানে গুৱাহাটীত পাই থাকে। আপুনি গুৱাহাটীতটো নাথাকে?
নাই, নাই মই গুৱাহাটীত নাথাকো।
অ মানে গুৱাহাটীত ওলাই থাকে, কিন্তু মইয়ো লোৱা নাই। মইও চাই আছো বৰপেটা, পাঠশালা চাইডে যদি পাও। কিন্তু। পাঠশালা চাইডিয়েও বহুত কম।
হয় মই মানে নলবাৰীত পালি মানে ভাল আছিল আৰু নলবাৰীত বিচাৰি আছোঁ বাৰু।
অ' মানে গুৱাহাটীত পাব। কেনেকুৱা পাব জানে মানে ফ্ৰেচাৰ হয় ন আপুনি মানে এই। টিম লিডাৰ চিম লিডাৰৰ পাব হা। কোম্পানীচ বিলাক থাকে নহয় টীম হেণ্ডেল কৰিব লাগে কিন্তু বেছি পে নি দিয়ে ষ্টাৰ্টটিংত এইট থাউজেণ্ড নাইন থাউজেণ্ড
হয় -হয় -হয়
ত' সেইখিনি দি আপোনাৰ গুৱাহাটীত চলিবই টান হব একচোয়েলি।
কিমান দিন গুৱাহাটীত থাকি আহিছো মানে হস্পিটেলিটিৰ কৰ্চ কৰিব গৈছিলো। আ মানে এনে মানে গৈছিলো আৰু মানে এনে ফ্ৰী আছিল সেইকাৰণে। তেতিয়া মানে মোক মানে জবো অফাৰ কৰিছে কিন্তু। মানে অলপ বেলেগ মানে মোৰ ভাবাটো হস্পিটেলিটি নাচ নাছিল সেইকাৰণে মই মানে জব টো নকৰিলোঁ বাৰু এ সেইকাৰণে। এতিয়া নলবাৰীত বিচৰি আছো মানে নলবাৰীত পাম নেকি মোক। মানে মোৰ ইণ্টাৰেষ্টটো টিচিঙতে হয় এইটোতো মানে ক'ব। সেইকাৰণে মই মানে টিচিঙৰ লগত। সুবিধা পালে মানে ভাল আছিল বুলি মই বিচৰি টো আছোঁ কিন্তু কি হ'ব।
অ' আপুনি মাষ্টাৰ্ছ কৰিছে?
নাই নাই নাই মই মানে। জাষ্ট এয়া বি এ কৰি আছোঁ।
অ' বি এ কৰিয়ে আছে আপুনি!
অ' সেইকাৰণটো মানে জাষ্ট পাৰ্ট টাইম মাত্ৰ বিচাৰিছোঁ মই।
অ' পাৰ্ট টাইম কেনেকৈ নাপাব চাগে। কাৰণ আপোনাৰ কলেজো থাকিব কলেজো থাকিব ন' এতিয়া আপোনাৰ কাৰণে কচিং ইষ্টিটিউটত সোমাব পাৰে বা। কিবা এডুকেচনেল ইষ্টিটিউদ থাকে নহয় তেনেকুৱা বিলাকত গধূলি যদি কৰে উম
মানে ফ্ৰী টাইমত
উম আপুনি কি বেকগ্ৰাউণ্ডৰ হয় মানে। এডুকেশ্যনেল বেকগ্ৰাউণ্ড।
আৰ্টছৰ পৰা হ'ও মই।
অ' নহয়- নহয় মানে কি চাবজেক্টত কৰি আছা বি এ
অ' অ' বি এ টো মই মেজৰটো ইংলিছত হয়।
ইংলিছত অ' বঢ়িয়াটো। ক'ৰ পৰা কৰি আছে নলবাৰী কলেজ।
হয় -হয় নলবাৰী কলেজ।
অ' বয়স আপোনাৰ বেছি হোৱা নাই তা তেন্তে।
হ হয়, নিশ্চয় হোৱা নাই মানে ইমানো হোৱা নাই।
অ' কৰি থাকক কি কয় কচিং ইনষ্টিটিউট। সেইবোৰতে এপ্লাই কৰক কাৰণ এতিয়া। পাৰ্ট টাইম বুলিলে আপোনাৰ গধূলিহে কৰিব লাগিব।
হয় হয় দে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে।
অ' অ' মোৰো বহুত ভাল লাগিল কথা পাতি আপোনাৰ লগত কিমান টাইম হল বা। অ' দিয়ক দিয়ক ঠিক আছে।
ঠিক আছে অ' ধন্যবাদ।